হেল্ল'
অ', আছোঁ তুমি।
মই ভালে আছো চাহ থা খালা?
খালোঁ, তুমি খালা?
অ', মই খাই লৈ উঠিলোঁ মই হলো ফোন চোন কৰা মোক ফোন চোন নকৰা আজিকালি ফোনচেলফ ফোন চোন এ নকৰা দেখোন।
সেইকাৰণে মইয়ে ফোন কৰিলোঁ আৰু
অ',
সেইটো তুমি কৰিলেহে মই কৰিম। পিছে, খবৰ এক খবৰ চলি আছে আৰু হ'ব এনেকেই চলি আছো আৰু। পিছে ব'লা আজি আমি আমাৰ স্কুল লাইফৰ বিষয়ে কথা পাতো।
অকে। কোৱা
পিছে তুমি স্কুল-স্কুল লাইফত কি কৰি বেছি ভাল পাইছিলা।
মই স্কুল লাইফত ডান্স তাৰপিছত পঢ়ি
আৰু
এইবোৰে তুমি?
উম' ডান্স আৰু পঢ়া আৰু বেলেগ একো নাই মানে? যে স্পেচিফিক যেনে ধৰি লোৱা। কিবা এটা ক্লাছ এটেন, কিবা এটা ক্লাছ কৰিলোঁ, সেইটো সেইটো ভাল লগা নে অলপমান ব্ৰেক কৰিলোঁ। কিবা এনেকা।
গোটেইবোৰ ক্লাছ কৰিয়ে ভাল লাগিছিলে।
গোটেইবোৰ ক্লাছ কৰে। মোৰো গোটাইবোৰ ক্লাছ কৰি ভাল লাগে, খালি এটা এৰি কেনে সেইটো হ'ল চাইঞ্চ আৰু চায়ন্সটো এৰি কি, চায়ন্সটো অলপমান, অলপমান। টান লাগিছিলে আৰু চাইঞ্চটো সেই সময়ত মোৰ অলপ টাইম লাগিছিলে, সেইটো কাৰণে চাইঞ্চটো মই আবৰ্ড কৰি দিছিলো। সেই তোমাৰ কোনটো বেছি ভাল লগা নাছিলে?
মোৰ?
উম।
মোৰ মেথছ।
মেথছটো কি গাই?
হা? মেথছ চাবজেক্টটো ভাল লগা নাছিল, এনে আৰু।
এনে, এনে মানে কি?
মই কৰি ভাল পোৱা নাছিলো, মেথছ।
হয় নি, টিচৰে গাত হেৰি কৰিছিল নেকি, ট্ৰল কৰিছিল, কথা শুনাইছিলে।
নোৱাৰিলেতো গালি দিবই, দিছিল খাইছিলোঁ গালি।
উম' পিছে ভাল, তোমাৰ ক স্কুলৰ চবতকে ভাল মেমৰি কি আছে?
মেমৰি।
উম' একদম ভাল যোনটো মানে তুমি লাইফত পাহৰি নোযোৱা আৰু যোনটো তোমাৰ থাকি যাব আৰু তুমি যিমানত য'তো থাকা তুমি।
মোৰ বেষ্টফ্ৰেণ্ড এজনী আছিল হা, স্কুলত।
উম।
তাইৰ লগত। তাইৰ লগত আছিলো বহুত, তাইৰ লগত মানে বহুত কিবা কিবি কথা পাতিছিলোঁ, এইবোৰ আৰু মেমৰি। থাকি যাব, কেতিয়াও পাহৰি নাযাও তাইক, সেয়ে আৰু।
মানে কি মোৰো সেনেকে, মোৰো এনেকে এটা লগৰ আছিলে, যাৰ লগত মই থাকিছিলো ফুৰিছিলো তাৰ লগত কথা পাতিছিলো, তাৰ লগত বহুত ধেমালি কৰিছিলোঁ। বা তাৰ লগত মই এনেকা এনেকা ফুৰিব গৈছিলো, ধৰি লোৱা ক্লা, স্কুল বাং কৰো। স্কুল বাং কৰি কেনে তাতে ফুৰিব গৈছিলোঁ, কতবা কতবা যাওঁ। গলে স্কুল ড্ৰেছতে যাওঁ। সেনেকা বহুত বহুত কিবা কিবি কৰিছো আৰু, তুমি স্কুলত স্কুলত হেৰি মাৰছিলা, বাংক কৰিছিলা না কৰা নাছিলা?
নাই কৰিব পৰা নাছিলো স্কুলত।
কিতাপ আনা নাছিলা, না ঘৰত ভয় লাগিছিলে?
হা?
ভয় লাগিছিলে নেকি, ঘৰৰ পৰা যে
তই আৰু এনেও কৰিব পৰা নাছিলো, ওচৰতে আছিল ন স্কুলখন, সেইকাৰণে।
অ। ওচৰতে আছে নেকি তোমালোকৰ ইস্কুল?
অ'।
এই স্কুললৈ যোৱা নে নোযোৱা পিছে?
হা?
ইস্কুললৈ যোৱা না নোযোৱা এতিয়া? এতে কলেজ পালা চাগে? মচ স্কুললৈ, মই স্কুললৈ যাওঁ। পিছে তুমি স্কুললৈ কিটা গৈছিলা লাষ্ট? এ এই নে নেক্সট ইয়াৰত, হা?
টিটচাৰ্চ ডেত গৈছিলোঁ আৰু লাষ্ট সৰস্বতী পূজাত গ'লো নেকি ইস্কুলত।
অ', সৰস্বতী পূজাৰ দিনা। ৰিত্যাতিত তেতিয়া আৰু যায় কেনে প্ৰথম কাক লগ কৰিছিলা?
তেতিয়া মেম হ'তক।
প্ৰথম মেম- কোন কোন মেম জনীক লগ কৰিছিলা প্ৰথমৰ পৰা। লাষ্টলকে।
ইমান মনত নাই।
মানে তাৰ মানে নেম নাম নালাগে, মেমৰ নাম নহয় ন'। তোমাৰ ক্লাছ কোনটো কোনটো টিটচাৰক লগ কৰি যা প্ৰথম। ধৰি লোৱা ইংলিছ হওঁক।
অ, ফাৰ্ষ্টতে ইংলিছ, তাৰপিছত মেতছ তাৰপিছত
মেতচৰ মেতচৰ মেতচ কোনে পঢ়াইছিলে?
আমাক মেথছ তি হেৰি কি কয়- মেম নাছিল ছাৰ আছিল।
ছাৰ আছিল, ছাৰটো ছাৰটো সেইকাৰণে তোমাৰ মেচটো ভাল লাগা নাছিল।
সেইকাৰণে
না মেম মেম পঢ়ালে বে মেম পঢ়া নাই, নাই। ধৰি লোৱা তোমাৰ মেচটো চাৰ আছে বুলি ভাল লাগা নাছিল নে কি? না মেম থাকিব লাগছিল তিটা ভাল লাগিল।
নাই মেম বা চাৰু মানে মোৰ মেটছ কৰিয়ে ভাল লগা নাছিল কাৰণে।
হয় নেকি। এতিয়া ভাল পোৱা না নোপোৱা?
এতিয়া মেথছ নাইএ ন', অ' আছেতো ইকনমিকসত। অ' ভাল পাওঁ এতিয়া ভাল পাওঁ। যেতিয়া ক্লাছ টেন নাইন আছিলোঁ তেতিয়া ভাল পোৱা নাছলোঁ।
হয় নেকি। এ মেট্ৰিকৰ সময়তো ভাল পোৱা নাছিলা?
নাই।
লাগা মেট্ৰিক সময়ত মেট মেট্ৰিকত মানে তোমাৰ তাৰপিছত মেট্ৰিকত ভাল হৈছে ন', মানে তোমাৰৰিজাল্ট
অ', ভাল হৈছে। তোমাৰ?
অ, তোমাৰ মোৰো ভাল হৈছে মেট্ৰিকত। কিন্তু এটা কথা যোনটোত কৈ স্কুলৰ মেমৰিজ ইটো পাহৰিব নৰি, যিমানৰ যিমান হওঁক।
অ' সিটোয়ো থাকি যাব, সেইটো নোৱাৰি। কলেজ লাইফৰ পালেও, উম। আৰু স্কুল লাইফটোৱে ভাল আছিল। এতিয়া ভাবো মানে স্কুল লাইফ ভাল আছে।
নাই এতিয়া যদি তোমাক যদি কোনোবা যদি কয়' ধৰি লোৱা ধৰি ল তোমাৰ দৌৰি মন আহি কেনে কয় 'দৌৰে মন টাইপে আৰু কোনোবা যদি আহিনে মেজিক কৰি আইকাৰণে কয় যদি তোমাক মই আকৌ তোমাৰ পাচত'ত পঠাই দিম। তুমি পা যেকানে স্কুল পঢ়িবা'
পঢ়িম।
পঢ়িবা' কৰি কি কি কৰিবা?
স্কুল লাইফ টয়া ভাল লাগিছিল' কলেজ লাইফত।
হয় নেকি? কলেজত কলেজজে একো নাই' খালি যোৱা ক্লাছ এটেণ্ড কৰা এনে বহি থকা হৈ গ'ল' আকৌ ঘুৰি আহ। মোবাইল টো লৈ লৈ। আগতে মোবাইলটো লবৰ কাৰণে কিমান আশা আছিল নাই' স্কোল স্কুলত মোবাইলটো লৈ যাম। তাপা চবক দেখাম আমি যে' আজি মোবাইল লৈ আহিছো।
উ' অ' তোমাৰ স্কুলত ভাল লাগিছে স্কুল নে বেছি কলেজ লাইফ তো
মোৰতো মোৰতো ক'ব গ'লে মোৰ দুটাই ঠিকে চলি আছে কিন্তু স্কুল লাইফটো বেছি ভাল হৈছে কিবা আমাক মেমকেইটা আমাক চাইছিলে সেই সময়ত। এতিয়া কি মেমকেইটা তোমালোকক চাই নেকি! নাচাই? তুমি পঢ়িব লাগে প্ৰাইভেটত' প্ৰাইভেটত পঢ়িব লাগিব যেতিয়া মেম বিলাক চাব গাইড পাব এতিয়া কলেজতো নাপচাই ন' এনেকে। সেইটো অ অকল স্কুলতে চাই' স্কুলতে যেনেকা চাই আৰু। সেনেকা আৰু বেলেগ জেগাত নাচায় আৰু স্কুল টিচাৰ নাপাবি। উম?
প্ৰাইভেট ন টো' চাই।
হয় নেকি? কিন্তু স্কুলতকৈ স্কুলতকৈ ভাল স্কুলতকে বেছি ভাল চায় নাই এনেই নৰ্মেল, গ্ৰেজুৱেলি।
স্কুলতকে বেছি ষ্ট্ৰিক্ট মানে এতিয়া যত মাক। কলেজত আছো' কিন্তু মোৰ এতিয়া স্কুল লাইফ
স্কুলৰ নিচিনা গাইদ নিদিয়ে আৰু।
উম'
স্কুলত যেনেকা আছিলে খেলাত ক আছিলে লগৰ কেইটাৰ লগত কথা আছিলে, সেই সৰু কৌ শ্ৰেনীৰ পৰা কোৰু শ্ৰেণীৰ পঢ়া তুমি ক্লাছ টেনৰলৈকে পাইছা' সেনেকে ফুৰিছিলা টিচাৰ কেইটাৰ লগত কথা পাতিপেলাই আৰু একদম ফ্ৰণ্ডলি হৈ এতিয়া তো টিচাৰৰ লগত একদম ফ্ৰেণ্ডলি হৈ কথা পাতিছিলা নেকি নাই না এতিয়া।
নাই এনেকে নোৱাৰো এতিয়া।
এতিয়াতো নোৱাৰাই এতিয়াতো চুৰা ষ্ট্ৰিক হৈ গৈছে এতিয়াতো বহুত কম। আৰু এতিয়াতো বহুত আৰু বহুত সোমাই গৈছে আৰু বহুত কোৰ্চো সোমাই গৈছে। আগতে কেনেকা হিন্দী মিচ হিন্দী, মেতছ, আছামিছ, চচিয়েল চাই, চাইন্স তাৰপিছত চিম্পল, পুৰা চিম্পল নিজৰ খালি কা নিজৰ খালি পঢ়াটো পঢ়ি যোৱা, এতিয়া তোমাৰ পঢ়াটো আছে তো পঢ়াৰ লগত বেছি বেছি বেলেগ বেলেগ চাবজেকও আছে বেলেগ বেলেগ চাবজেক্টৰ পৰা ডেভলপ কৰছ যেনেকা হিষ্ট্ৰি হিষ্ট্ৰি তোমাৰ হেৰি গৈছে হিষ্ট্ৰিটো তোমাৰ ছচিয়েল চাইঞ্চ হ'ব লাগিছে।
হম্
জি কে পঢ়াইছে ত' হিষ্ট্ৰিটো হিষ্ট্ৰিটো কৰ পৰা আহিছে? ছচিয়েল চাইন্সৰ পৰাই আহিছে' ছচিয়েল চাইন্স আৰু জি কে পৰাই আহিছে। সেইটো বেলেগ ক'ব পৰা আহা নাই ন, জেনেৰেল নলেজ ত সেইটোয়ে সেনেকে তি তোমাক পিছে এইটো এতিয়া পঢ়ি পিছে ভাল লাগি আছে না ইলেভেন টুৱেলভত বেছি ভাল লাগি আছে না তোমাৰ স্কুলত ক্লাছ সেই কচেনীৰ পৰা
অ তাৰ সৰু পৰাই মানে তেন লৈকে যিখিনি ভাল লাগি আছিল। এতিয়া মানে ইমান ভাল নালাগে।
একদম ভাল নালাগে।
পঢ়া বোৰো টান ন এইবাৰ এতিয়া।
পঢ়াবোৰো টান হৈ গৈছে ন অ পিছে স্কুলত স্কুলৰ এনেকা এটা মুমেন্ট নাই নেকি যত তুমি একদম হাঁহিছিলা ফূুৰ্তি কৰিছিলা। যত তোমাৰ
স্কুল লাইফত তো মই হাঁহিয়ে আছিলো চবৰে লগত অ
হ'ব লাগে এনেকুৱা এটা মুমেণ্ট নাই নেকি য'ত তুমি একদম বেছি হাঁহিছিলা ষ্টৰি এটা চামথিং চৰ্ট চৰ্ট একদম সৰু সৰু কাহানি হলেও।
আছে মানে ইমানকে মনত নাই মোৰ কিন্তু মই কলেজ লাইফতো বহুত হাই থাকো ফ্ৰেডৰ লগত আৰু স্কুল লাইফত বহুত হাঁহি আছিলো।
অ পিছে লগৰ লগৰ ছোৱালীকেইটাৰ লগৰ মিলিকনে আম চাম খাই
অ খাইছিলো স্কুল লাইফত খাইছিলো।
আম আম ইটলি লৈ যা ইটলি টেঙা মিলি কেনে দুজন দুটা মিলাই কেনে আৰামছে
টকাৰ ক্লাছ চলি থকা টাইমত আমি মনে মনে বেগৰ পৰা চিপছ ওলাই খাই থাকো মেমহতে দেখে গালি দিয়ে এইবোৰ আৰু
হয় নেকি এতিয়া এতিয়া কৰিব পৰা নাই নোৱাৰা।
কৰো এতিয়াও কলেজত ক্লাছ এটা খতম হ মানে ন আমাক
তেতিয়াতো তুমি ক্লাছ তেতিয়াতো ক্লাছ শেষ হোৱাৰ পিছত কৰা আগতো ক্লাছ মাজতে কৰা ক্লাছ হ মাজতে, কোনটো বেছি ভাল লাগিছিলে? কলেজতো বেছি ভাল লাগিছিলে নে হেৰিতটো বেছি ভাল লাগিছিল সেইটোয়ে ন দুইটায়ে বেলেগ বেলেগ। পাৰ্থক্যটো কৰিব নোৱাৰি না, এটা ক্লাছৰ মাজত এটা যোন তোমাৰ কলেজৰ কলেজৰ ক্লাছ শেষ হোৱাৰ পিছত কলেজৰ ক্লাছ শেষ হোৱাৰ পিছত তোমাক কোনে চাব। তুমি কি খাই আছা‌?
নাই মানে আমাৰ মানে এটা ক্লাছ খতম হোৱাৰ পিছতে মেম আহি যায় সেইকাৰণে
হয় নেকি মানে তোমালোকৰ ৰুলটো ৰোল ভালে আৰো অনেকা ৰোল হল লেখিন যোনটো যোনটো ফুট- যোনটো ফূৰ্তি হয় যোনটো ফূৰ্তি কৰিছিলে সেইটো মানে স্কুলতে
স্কুলতে অ ইয়াত নাই আৰু ইলেভেন টুৱেলভত নাই পোৱা এনেকুৱা
অ ত এতিয়া য এতিয়া এতিয়া তোমাৰ এতিয়া মানে তোমাৰ স্কুল লাইফটোৱে এটা বেষ্ট মেমৰি আৰু
উম স্কুল লাইফে বেষ্ট
উ পিছতে এইটো তেতিয়াতো টো হায় ছেকেণ্ড নাই নাই এতিয়া যদি আকৌ হাইছেকেণ্ডেৰী পঢ়বা দিয়ে হাই ছেকেণ্ডৰী পঢ়ি কিনে পাছ হব তাৰ পিছত ডিগ্ৰী যাব এতিয়া হায়াৰ ছেকেণ্ডেৰী মমৰিজ ৰাখিবা না
স্কুলৰে ৰাখিম মানে দুটাও থাকিব কিন্তু স্কু সোণৰ টো বেছি আৰু।
অ, স্কুলতো বেছি, স্কুলৰ ফ্ৰেণ্ডছগিলা আৰু ঘূৰাই নাপাও না, এইগিলা ক'ত গুচি গৈছে ক'ত ঠিক নাই। না ওচৰত আছে, না দূৰত আছে, ঠিকে নাপাবা আৰু না, স্কুলতো কলেজতো হ'লেতো ৰাস্তাই- ৰাস্তাই পাই যাবা।
কলেজৰতো চবতে লগ পাবা।
অ, দিয়া আজিকা এইখিনি হ'ব আৰু। পিছতকে বেলেগ বিষয়ে কথা পাতিম।
অ, ঠিক আছে দিয়া, ৰাখিছো।
অ, দিয়া।
উম।